হেল্ল'? অ' কি কৰিছে?
অ' এয়া, মই ঘৰ সোমাইছোহে।
অ' এতিয়াহে আহিছে ন?
উম, এ দচ পোন্ধৰ দিন পিছত গা পা ধুই ভিতৰ সোমালো।
কি কৰিলে?
ভিতৰ সোমালো।
উ, উ খোৱা বোৱা কৰাই নাই নহ'লে?
উম, নাই নাই
অ'।
উম, বনাব গৈছেহে।
আপোনা লোকৰ দেৰি হয় ন অকমান?
হেই বহুত দেৰি হয়। শোওতে শোওতে চাৰে এঘাৰটা বাজে।
উম, উম, উম। এ মই আকৌ হেৰি কি বুলি কয় মই হে কথা এটাত হে কাৰণেহে ফোন কৰিছিলো ৰ'ব। এই আপোনালোকৰ এইবাৰ হে এই খচৰ আম খিনি যে লগাইছিলে এ লাগিছিল ন আম খিনি?
লেঙেৰি আম?
লেঙেৰি আম
অ', অ' এইবাৰ লাগিছে লাগিছে। লাগিছে প্ৰায় প্ৰায় শেষে হ'ল আৰু।
অ' এতিয়া শেষ হ'ল নেকি বাৰু?
জোনা ক'ৰবাত দুই এটা আছে গছত। মোৰ এবাৰ হেৰি হ'ল মোটামুটি ত্ৰিশ হাজাৰ মান টকা বেছিলো।
অ' হওক দিয়ক হওক, আৰু সৰহকৈ লগাই ল'ব পাৰিলেতো আৰু আপোনলোকৰ কেইডাল মান আছে। আছে চাগে ন?
অ' হেৰি আছে এনে ষোল্লডাল লাগিছে। এইবাৰ ষো ষোল্ল ডালমান তিনি বছৰ হৈছে লাগা আৰু
অঅ, হওক দিয়ক
আ, বাকী আকৌ পুলি লগাইছো কলম দি পেলায়।
নাই, নাই ভাল কৰিছে দেই। এ, তাৰ মানে ৰ'ব আমাৰো সেই বাৰী এখন আছে মানে তাপিছত ভাবিছো বোলোঁ, আপোনালোকৰো সেইদিনাখন তেখে তেখেতেও ক'লে যে, আৰু কিবা কিবি লগাইছে আপোনাৰ এই পনিয়লকে ধৰি পেলাই তাৰমানে, এইটো ভাল কথা দেখোন।
পনিয়লটো হে, অ' পনিয়লটো ভাল দেখা নাই, ফুলবিলাক মানে খোব পোকে ধৰে। পাতবিলাক খাই দিয়ে।
উম উম
উম! কোলা, কোলা পোক এটা মই পাত বিলাক একদম মানে, একেবাৰে অৱস্থা নাইকিয়াকে খাই দিয়ে।
ইচৰাম
এতিয়া মানে চফুত, চফুত সাত ফুত এনেকুৱা হয়। কিন্তু মানে, পাতটো আহিবই নাপায়, কোমল পাতটো অহাৰ লগতে আকৌ খাইয়েই দিয়ে।
হয় নেকি?
মেডিচিন মাৰিলেও মানে কি? আকৌ আহি আকৌ আহি যায়, মেডিচিন মাৰা পাছত একমাহ মান পাতটো ঠিকে থাকে। তাৰপাছত আকৌ পুক তেনেকুৱা ত খুব
হেৰি আমি দুইজনে আলোচনা কৰিছিলো আৰু তাকে বোলো আৰু। আপোনালোকৰ শুনিলো যে আৰু গম পাইছো আপুনি মানে অকমান এইবিলাক গছ পুলি লোৱা ক্ষেত্ৰত বা অকমাণ মানে বৰ আগ্ৰহী মানে এনেকুৱা কাম কৰে যে সেইটো কাৰণে বোলো আপোনালোকে সুধো স অলপ লেঙেৰি আম আৰু তেনেকুৱা এনেকুৱা ভাল সচৰ আৰু আম মানে, এতিয়া আমত হেৰি কৰিলে হ'ব নেকি বাৰু, আপোনালোকৰ আম গছত তেনেকে কলম দিলে হ'ব নেকি বাৰু?
মই কলম দিয়ে লগাইছো আকৌ।
অ' আকৌ কলম দিছে ন আপুনি?
আকৌ মই, অ' মানে ত্ৰিশ জোপা মান আকৌ লগালো।
বৰ ভাল কৰিছে দেই আপুনি, বৰ ভাল কাম কিন্তু এইটো এটা। বহুত ভাল কাম কৰিছে।
মানে বেছি উখও নহয়তো গছটো, গছটো বেছি চি ওখ নহয় আৰু, সেইকে সেইটো কাৰণে ভাল, জোপোহা হয় উম
নাই নাই, বহুত ভাল কাম কৰিছে আপুনি। আকৌ সেই ডালিম চালিমো লগাইছে বোলে, গম পাইছোঁ বাৰু মই
অ ডালিমৰ পুলি, পুলি হৈ আছ ডালিম লাগা নাই ডালিম মানে, উম
সেই আপোনালোকৰ পৰাই হেৰি কলম দিছে যদি তাৰ পৰাই মানে আমি আনিম অলপ মানে কিনিয়ে আনিম বাৰু
অ', পাব, পাব, পাব।
সেই তেনেকে আপোনালোকৰ নিচিনাকৈ আপোনালোকৰ বাৰিখন নিচিনা কৰি মানে আমিও তেনেক কে এটা ভাবি থৈছো মানে আশা এটা কৰিছো আৰু তেনেকুৱা কৰিম।
অ' সেইটোৱে হেৰি লাগিব, ওখ মাটি লাগিব। অ' মানে পানী পানী-চানী জমা নোহোৱা মাটি।
পানী নহয়, পানী নহয় আমাৰ সেই খিনি বাৰীখনত।
অহ'।
আৰু আপুনি বগৰীও লগাইছিল নেকি? এই হেৰি বগৰী যে থাইলেণ্ডৰ যে
হয়, সেইজাত ডাঙৰ বগৰীটো লগাইছিলো। কিন্তু হেৰি, সেইটোতো মই ইমান হেৰি পোৱা নাই খুব চৰায়ে খাই।
অ'
মানে অনিষ্ট, বহুত অনিষ্ট হয়।
দিব নোৱাৰে নেক কি, জাল দিলে।
এই কিমান নেট দিব আ নেট দিলে গছডাল বেয়া হয়, আৰু, খুটি পুতি দিব লাগিব।
উম।
খাটিৰ বহুত হয় আৰু। গতিকে আৰুতো ইমান ই ইমান ইমান লাভ। ন নাই মই লগাইছিলো।
উম।
মানে চৰায়ে খুব খায়।
উম, উম, উম, উম।
সেইটোয়ে, সেইটো ইমান লাভৱান
ত মানে পাৰিলে হয় তাতো পাৰিলে হয় এতিয়া আপুনি ধৰক অকল
উম, আম আ আম আমত ভাল প্ৰফিট এটা কৰিলো আৰু কুঁহিয়াৰত মই ভাল লাভ কৰি আছোঁ। কুঁহিয়াৰ খেতিত, কুঁহিয়াৰ খেতি মানে কি, হয়। টো মিঠৈৰ কাৰণে নহয়, এই এই যে অ। কুঁহিয়াৰ।
তোৰ কাৰণে মানে।
অ', জুছটোৰ কাৰনে। এই যে ৰস বিলাক বিক্ৰী কৰে যে
উম, উম, উম।
সিহঁতে মানে এডা এডাল এডাল কুঁহিয়াৰ ত্ৰিশ টকা, পঁচিশ টকা এনেকৈ কিনে, উম্। ধুনীয়া, ধুনীয়াা প্ৰচেষ্টাৰে অ' ডেইলী মোৰ কু্ঁহিয়াৰ পৰা দুহেজাৰ, আঢ়ৈহাজাৰ টকা আহি
হয় নেকি? আপুনি বৰ ভাল কাম এটা কৰিছে কিন্তু দেই।
বা মাটিও, মাটিও, মাটিও বেছি নহয়। মাটি মই মাত্ৰ ডেৰ কোঠা মাটি
হয় নেকি? উম্ আৰু কুঁহিয়াৰ মানে খোৱাওঁ বহুত ভাল নহয়।
অ' ছিজনত নেবেছো এইটো। বেছি মানে এই উম্ সেইটো নহয়। ৰস নেপেৰো আৰু। কুঁহিয়াৰ মানে হে মিঠৈ
বুজিছো, বুজিছো।
এই, এই মানে শাল বিলাকৰ কাৰণে ৰা
উম্।
এতিয়া প্ৰতিদিনে দুটা, তিনটা আহে, আজি মানে বিছ ডাল নিলেও ছশ টকা, এনেকে মানে সিহঁতে ৰেগুলাৰ নিয়ে। ভাল পইচা মই কুঁহিয়াৰ পৰা পাইছো।
উম- উম, নাই নাই বহুত ভাল কৰিছে দেই। এতিয়া আজিকালি উঠি অহা লৰা-ছোৱালী চামেও যদি এনেকে মানে, ব্যৱসায়ত চাকৰিকে মানে ইনকাম চৰ্চ বুলি ধৰি লয় যে, কৰিব পৰাতো বহুত কাম আছে হয় নে নহয় বাৰু এনেকে, আমাৰ তাতে মাটিবিলাকো ভাল ন আমাৰ অসমত। বা আৰু এটা কথা গছ পুলি-চছপুলি, আপুনি বোলে গছ পুলিও লগাইছে হবলা কিবা চেগুন এনে চেচুৱে তেনেকুৱা?
এনেই সেইবিলাকতো আছেই ন, সেইবিলাক আৰু বাউণ, বাউণ, বাউণ, বাউণ্ডেৰী বিলাকৰ লগ গোৱা আ
উম। নাই ভাল কৰিছে, ভাল কৰিছে।
আছে মানে চেগুন চেগুন-তেগুন দামী কাঠ হয় কিন্তু কি হ'ব, চেগুন লগালে ইমান লাভজনক নহয় বুলিয়ে ভাবো। অ' তাৰ এডাল, এডাল চেগুন ডাঙৰ হওতে, হওতে পঁচিশ বছৰ, ত্ৰিশ বছৰ লাগি যায়। ডাঙৰ মানে কিমান আৰু এটা মানে ভাল দাম পাবলৈ ত্ৰিশ বছৰ লাগে আৰু।
অ', হয় নেকি?
কিন্তু কদম, শিমলু এইবিলাক লগোৱাই ভাল, কদম শিমলু লগালে এ আপোনাৰ হেৰি হয় এ খুব কম সময়ত বাঢ়ি যায়।
হুম।
কম দামত বিক্ৰী কৰিলেও একদম কুইক পইচাটো আহে। মানে দহ বছৰ, বাৰ বছৰ পইচাটো ওলাইয়ে থাকে এইবিলাক বস্তু
উম, উম, উম আপোনাৰ মোটা মুটি জ্ঞান আছে কিন্তু দেই, এই বিষয়ত।
অ। নাই মই মানে প্ৰেক্টিকেলি ই কৰো যে প্ৰেক্টিকেলি কৰো।
মই সঁচাকে শিকিব লগা মানে আপোনাৰ, আপোনাৰ পৰা মানে শিকিব লগা বহুত আছে। কিন্তু, হয় আকৌ আজিৰ দিনত মানুহে চাকৰি বিচাৰি হাহাকাৰ কৰি ফুুৰা দিনত আপুনি যে এনেকুৱা কিছুমান কথা ভাবি পেলাই তাৰ পৰাও যে মানুহে উন্নতি কৰিব পাৰি।
মোক যদি মো মোক যদি সেইটো মোক দেখিটো দুই চাৰিয়ে কৰিছেও।
তাকে অ। নাই, নাই বহুত ভাল কথা বহুত
মাটি, মাটি আছিল যে আপুনি সেই আমৰ, আমৰ হেৰি কদমটো নিব পাৰিব।
অ', নাই আপোনাৰ পৰাই আনিম সি ভাল হচৰ মানে আপোনালোকৰ খেতিও টো বহুত ভাল, আমৰ
অ', মই মই আ অ', সেই বজাৰৰ পৰা অনা মানে এই লেঙেৰি আমৰ গুটিকে দি পেলাই সেই সেই তাৰ পৰাই প্ৰথম আৰম্ভ। কৰিলো। আৰু এ সেইটোতকৈ ছাদ আমাৰ ইয়াতো বেছি ভালে লাগে, ভাল লাগে মানে কিয় সিহঁতে সময়তকৈ আগত ছিগি দিলে, ছিগি পেলাই সিহঁতে মানে হে একদম ফুল চিজনৰ যিটোত সিহঁতৰ আম সেয়ে, অকন ভাল লাগে খাই।
উম।
তাৰ আগৰ বিলাক সিহঁতে প্ৰথমতে মানে অ', ছিগিব নহওঁতে ছিগি দিয়ে, দি কিবা কৰি গেছ ফেছ দি
গেছ দিবই লাগিব কাৰণ, আৰু এটা কথা
পকাই পেলাই সিহঁতক বজাৰত উলিয়াই দিয়ে।
অ' অলপ দিন বেছি দিন থাকে, ৰাখিবওঁ লাগিব।
আমাৰ ইয়াত যিটো হৈছে এতিয়া, মানে অ' ধুনীয়া এটা জোখত পাৰি দিলো, পাৰা দুই তিনিদিনৰ পাছত নিজে নিজে
উম! উম! উম! সেইটো এটা কাৰণ, টেষ্টি হোৱা বা স্বাদিষ্ট হোৱা সেইটো এটা।
ধুনীয়া লাগে খাবলৈ
উম! নাই, নাই, মই খাইছো নহয় মই, খাইছো এই সেইটো কাৰণে মানে নাই আমাৰ সেইখিনি মাতি আপোনাকে দেখি পেলাই আমাৰ দুইজনে মানে আলোচনা কৰিছো আৰু কথাখিনি।
এইবাৰ এইবছৰটো প্ৰায় শেষে হ'ল।
এই হ'ল অ'।
অহা বছৰলৈ তেখেতক পঠাই দিব। আমৰ চিজনত মানে অ', অ', খাব কাৰণে অলপ লৈ যাব। অ'।
আৰু মানুহে খাবও পালে, চিজনৰ ফলটো। মানে ফ্ৰেচ বস্তু আৰু। ঘৰৰে
এতিয়া আমাৰ ঘৰত মানে বেলেগ আম কিবা কোৱা সেইটো নাভাবেই।
উম, হয় দিয়ক। পুৰা অৰ্গেনিক অ'। অৰ্গনিক বস্
এইটো, যিটো যিটো মালদৈআম ডাঙৰ-ডাঙৰকে হায়েৰে আগতেতো দেউতাহতে এইবিলাক বজাৰ কিনি আনে আৰু, আম-আমাক খোৱাইছিলে, এই মস্ত ডাঙৰ-ডাঙৰ এটাই মানে দুটাই এক কেজিৰ ওপৰত হৈ যায়। এইবিলাক আমাৰ সাইডত নাই।
চাইত নাই, চাইত নাই।
উম, নেঙেৰি আমটো এটা ইমান ধুনীয়া লাগে বজাৰ অ বজাৰ বহুত ভাল, আমাৰ, মই যিটো লোকেলত পৰিছো এতিয়া।
আপুনি কোৱা কাৰণটোয়ে সেইটো কাৰণতে মানে
আৰু ফাটিও নাই, কালি এ মানে হেৰি সময়ত, এ ফুল ৰুৱা সময়ত মই অলপ-অলপমান এ জাগ দিও, ধোঁৱা-চোৱা এনেকুৱা।
নধৰিবলৈ না।
পোকটো এনেও নালাগে পো নেলাগে মানে কিয়। হেই এদেলক পোকটো নাইকিয়া কৰিবৰ কাৰণে, পোকটো আমাৰ ইয়াত নালাগে। কাৰণ কেঁচাতে আমটো বহুত টেঙা, অ পোকে পো আমত বাঁহা নলয়ে।
অ উম। উম, উম, উম।
মানে যে আমটো এ কেঁচাতে চিগুতেও টেঙা হয়। কিন্তু যেতিয়া পকিব সি নিয়ামিক অ এইটো বহুত হয়, মানে এনেও মই অলপ ধোৱা দিওঁ। উ উ দাগদিও সিহঁতক। কাৰণে হয়, জাগ দিও এইটো কাৰণেই সন্দেহো লাগেতো। মনতে এটা সন্দেহ ভাব আহে যে, উম। পোক লাগিব বা এনেকুৱা ভাব এটা হয় সেইটো কাৰণে মানে অহ, প্ৰায় দিনটোত এবাৰ মই ধোৱা দিওঁয়েই আৰু।
উম, উম।
দুই, চাৰি জাগাত যাব লগাই দিওঁ আৰু
আপোনাৰ মানে জ্ঞান আছে দিয়ক, নাই আপোনাৰ তাৰ পৰাই আনিব লাগিব, হেৰি কৰিব লাগিব এখেতক পঠাই দিব লাগিব।